হেল্ল' হেল্ল' কছ
আহ উম
তই মোৰ নাম্বাৰটো ম তোৰ মনতে পৰা নাছিল নে।
কিয় নপৰিব। কিয় নপৰিব এ।
তোৰ মনত পৰা নাই। ন আ আ দুই শূন্য সাত ন এক দু এক শূন্য ন যোৱা।
উম আহ
থাকিবা ক এনেকোবা ক। থাকিব।
ক পাই হোৱা নাই।
মনে মনে নাথাকে যেনেকে
মই তুমি দুইশ টিনিছ তই তাকো দিব । মই তোক দুইশ টকা এতোই হৈছিলো তাক দ বাৰ। হা
তো অ অ দিতন।
কি?
কি কৈছা? হেল্ল'
হা
কি কৈছ বুজা নাই।
নহয় মোৰ লগত কথা পা ন কি অ যদি ম লগ কথা নাপাত কইছ তওম চ নাইত
নেথলেও বেয়া। তু আহি শুনি আছো। শুনি আছো শুনি শুনি আছো হেল্ল' হেল্ল' হেল্ল' শুনি আছো দে। শুনি আছো দে ইমান ইমানটাবাৰী চেঞৰ থাকিব নেলাগে।